হেল্ল' অ -শুনি -অ আছো এই ভাত পানী হে আজৰি হৈ আহিছোঁ।
অহ। ময়ো এই এনি আছিলো ভাত পানী খাই অলপ ব খোজকাঢ়ি দিওঁ তাকে বাহিৰতে খোজ কাহি আছো।
আমিও আহিছোঁ আৰু বাহিৰৰ পৰা।
অ অ বৰষুণ অলপ অলপ দিলেই আমাৰ ইয়াত। ইমান গৰম আছিলে অকমান ঠাণ্ডা হৈছে।
ঠাণ্ডা পৰিছে অ। অকন বৰষুণতো হোৱাতে বতৰটো অকন, অ অ বতৰটো অকন ঠাণ্ডা পেলাইছে।
অ, হয় হয় কিহে দি ভাত খালা
ভাত, মই আৰু নৰসিংহ, মানিমুনি, ভেদাইলতা এনেকে মিক্স কৰি। মিকছিত‌ অ মিকছীত ছিতমাৰি তাৰ পিছত তেনেকে বনালো আৰু
অ অ অ সেই- সোৱাত ভাল ন অ পেটৰ কাৰণে অ হয় দিয়া, উম তোমালোকৰ সেইটোফালে, অ আমাৰ এইফালে ইমান পোৱা নাযায়। তোমালোকৰ সেইটো চাইডে
ভাল অ আমাৰ পিনে ভাল বস্তু
অ আমাৰ ইয়াত পোৱা নাযায় তেনেকা। পথাৰ নাই। যে ইয়াত সেইটো কাৰণে পোৱা নাযায় নেকি অ,
এ মানে অকণ গাঁৱৰ চাইড- ত সেইবোৰ পাবলে ভাল ন? বস্তু বোৰ আৰু বজাৰলৈ গ'লেও, অ বজাৰলৈ গ'লেও তুমি এইবোৰ কিনিবলৈ বাবা বহুত-
অ পাই পাই, বাৰু কেতিয়াবা মানে কি হয় মান- মানিমুনিটো পাওঁ কিন্তু কি জানা ইমানে মানে মানুহে বিচাৰে- বিচাৰে ন বস্তুতটো সেইটো কাৰণে আমি মানে- ভাগতে নাপাওঁ বেলেগে লৈয়ে যায়। তেনেকুৱা হৈ যায়। উম তোমালোকক- ক ভাল হয় কিয় তোমালোকে নিজে-
আমাৰ নিজৰ পথাৰতে হয় বা ওচৰে পাজৰে বস্তু বিচাৰিলে- পোৱা যায়।
অ' হয় আকৌ, উম ভেদাইলতা ঘৰত ভেদাই লতা ঘৰতে আছে।
অ বাৰীতে অ বাৰীতে হৈছে। প্ৰথম মানে নাছিলে তাৰপিছত আমি তেনে
লগাইছা, অ' বেলেগৰ পৰা বেলেগৰ পৰা আনি ল ফালে হয় নেকি বাৰু?
হয় হয় হয়, তুমি যদি শিপা থকা হেৰি এটা অনা য় কিছুমানটো থাকে, মাটিত বগাই যে যায়? বগাই যোৱা বস্তুটো তুমি তেতিয়া অ' শিপাৰ সৈতে আনিলা নহয়, তাৰপিছত তুমি তেনেকে বাৰীত যদি দি দিয়া তাৰ পৰা আকৌ, এনেকে অ' উম
খাই পেলাই ন, অ' বেলেগৰ নিচিনাই আৰু। ফুলবিলাক ৰুলে যেনেকৈ ধৰি লওক শিপা থকা লৈ আহো, তেনেকেই ৰুলে হৈ যায়। অ' অ' ভাল আকৌ, মই আকৌ কি কৰিব ভাল পাওঁ ভেবেলী লতা পাত তোৰ মানে বেচন দি পেলাই এনেকে ফ্ৰাই কৰি খাবলৈ বহুত ভাল পাওঁ অ' ভাল পাওঁ মানে এইটো, অ ভাল লাগে খাই ন, অ' এইবিলাক মানে পেটৰ কাৰণে বহুত ভাল অ' সেইটয়ে।
যিকোনো এতিয়া তোমাৰ শৰীৰতো ন খাই মানে সুস্থ। এইবোৰ বস্তু খাই থাকিলে, কিমান আৰু তুমি বজাৰৰ পৰা কিনি আনি খা খাবা, কোৱাচোন এইবোৰ মেডিচিন ন চব এইবোৰ ঔষধ দিয়াহে।
ঔষধ দিয়াহে, ঘৰৰ বস্তুখিনি ভাল আৰু মানে খোৱাতটো।
যিবোৰ নিজে গোটাই কৰি
অ গোটাই কৰি খাব পাৰি, সেইবিলাক মানে কি হয় ঘৰতে হয়। তাত আকৌ পেটৰ কাৰণেও ভাল ন?
আৰু মানে সেইবোৰ তুমি চোৱা, যেতিয়াই বিচৰা ন অসহজতে না বজাৰলৈ যাব লাগে, তুমি নিজৰ বাৰীলৈ গৈ, অ' যিবোৰ সুবিধা কৰি লব পাৰি ন,
অ' আচলতে অ' হয় হয়। সেইবিলাক আচলতে কৰিয়ে ল'ব লাগে।
আমি এতিয়া এনেকে মন গ'লে কলা কচু হওক, কিবা হওক সেইবোৰ আমি বাৰীতে চব
হয় আকৌ ক'লা কচুটোো তোমাৰ মানে আইৰনৰ কাৰণে ইমান ভাল ন উম বহুত ভাল। মানে তোমাৰ প্ৰায় ড্ক্তৰে মানে প্ৰায়ভাগ মানুহৰ মানে আইৰণটোক কমে থাকে চাব সোণ ডক্টৰএই মানে তোমাক কলা কচু তেওঁ খাবএই দিয়ে, কিন্তু স্বতাই নোপোৱা নহয় সাই বস্তুটো হয়, উম।
কলডিলবোৰ নোপোৱাই নোপোৱা, কিন্তু আজি কালি ভীমকলৰ কল্ডিলটো পাবলে টেন। কিন্তু এই মানে যুনবোৰ ন পাহাৰীয়া কলডিল এটা যে পায়, হাঁহটো আকৌ জত তুমি বজাৰলৈ গ'লে পোৱা যায় এই বহুত ডাঙৰ ডাঙৰ হয় কিন্তু। কিন্তু হইয়া এইটো ভীমকলৰটো পাবলৈ টান।
অ', পাবলৈ টান আৰু কিন্তু হাঁহটো কিন্তু জত যদি পালা তাত কিন্তু হাঁহটো দামাও বহুত।
বহুত-বহুত লয় অ', মানে বস্তুটো কম যে পাবলে নাই সেইকাৰণে মানে অকন কল চল ৰুব লাগে মানুহে খুব।
অ', ৰুব লাগে হয় বাৰু তোমাৰ এতিয়া কলৰ ন তোমাক। ফলটু খালা দিল। দিলে খালা তাৰ তাৰপাছতো হেৰিটোৱাও তাৰ পুলিটোও দৰকাৰ হয় ন, খাৰ বনাবলৈ অ', খাৰ বনাবলৈ ব্যৱহাৰ কৰিব পাৰি, অ', পচলাত পেটৰ কিমান ঠাণ্ডা। কল পচলাটো খোৱা কাৰণে হৈনে গৰমৰ দিনত খাবই লাগে। উম, বহুত ভাল মানে এইবিলাক ঘৰুৱা খাইটদোএই খাব লাগে।
উম, আৰু তুমি যে মনিমুনিটো সেইটো তুমি মানে কেনেকুৱা এ তুমি যে। অকল আঞ্জা বনাই খাব লাগে হাঁহটো নহয় তুমি তেনেকৈ মিশিত যদি হাঁহটো মাৰি। খোলা তেনেকে জিউচে টাইপতটো। খাব পাৰা।
জিউচে কৰিও খাব পাৰি, কেনেকুৱা লাগিব খাবলে?
খাবলে মানে এটা তোমাৰ তিতা, ইমানাও তিতা। তা নাহে অকন কে মেডিচিনৰ নিচিনা এটা হেৰী আহে, উম তেনেকুৱা মানে ইমান। একো হেৰি নাই। দেই বেয়াও নালাগে ভাল পেটৰ কাৰণে বহুত ভাল, তোমাৰ পেট মানে, এইবোৰ বস্তু খালে মানে। কি জানা পেটৰ, পেটটো মানে বহুত চফ চফা হ'ব বা ঠান ঠান ঠাণ্ডা অ', ঠাণ্ডা পেলাই থাকিব আৰু তোমাৰ তেজ তেজ বোৰ তেজ। তেজ খিনি চাফা কৰে।
অ', সেইটো এটা হয় আকৌ বেমাৰ এজাৰ পৰা ৰক্ষা। কৰে আৰু তোমাৰ ন শৰীৰটো।
কৰিব লাগিব ন খালি বাহিৰটোতে কৰি থাকিলে নহয় দিয়াচোন, এইখন অ', কিন্তু সেই সেইবোৰ খাদ্য খালেহে মানে। আকৌ এতিয়া ইমান গৰম পৰিছে হয়নে তুমি এতিয়া এতিয়া তুমি পানী বটল এটাাত তুমি সেনেকে তিয়হ দিলা। গাজৰ দিলা বিট দিলা নেমু দিলা নেমু দি থলা মানে সেইটো পানী মানে তুমি ৰাতি যদি থৈ দিয়া তুমি মানে ৰা-ৰাতিপুৱা সেই দিনত তুমি সেইটো পানী খাই থাকিলে তুমি বহুত খিনি অ'
উ উ হয় কিন্তু সেইটো দেই মান কি মান এনাৰ্জি পাই থ হয় এতিয়া মান ইমান গৰম নহয় তোমাৰ ৰ ৰদত যদি তুমি অলপ অহা যোৱা কৰিলা তোমাৰ এনাৰ্জি- নাই
নাইকিয়া হৈ যায় মানে তুমি এতিয়া কবালৈ গৈছা উম ওলাই গৈছা তেনেকে সেইটো বটলৰ পানীতটো যদি লৈ যোৱা তুমি মাজে মাজে খাই থাকিলে- খাই কৰি থাকিলে মানে তেতিয়া কি হয় তোমাৰ
অসুবিধা নহয় আৰু একো ন অ', আৰু অসুবিধা নহলে চবাচোন অকমান অ', সেইটোয়ে নহলে তোমাৰ অকমান ৰ'দত ওলালে মাথাটো ঘুৰায়ে যায়।
অ', আৰু এতিয়া মানে তুমি এইবোৰ বস্তু ঘৰুৱা বস্তু- বোৰ খালেহে নহলে এ-এতিয়া তুমি গৰমত মানে বেছি তেল মছলা এ গৈ মানে খালে তোমাৰ শৰীৰত এতিয়া তৎক্ষণাত শৰীৰটো অপকাৰ কৰি দিয়ে।
অপকাৰ কৰে এইবিলাকে উম গৰমত। আৰু তাতে গৰমতটো বহুত বেছি পৰিছে ন ইমান সেইটো কাৰণে।
ত চোৱা এতিয়া এইবোৰ মানে কি মছলা টাইপ ৰ ন আঞ্জাবৰ খোৱাদকে তেনেকে সেই নেমু দি খালা, দালি অকণ নেমু চেপিয়ে খালা, নহলে পানী ভাত যদি খোৱা আমাৰ-আমাৰ মানুেহে ন কিমান ভাল পায় পানী ভাতটো। অ', পঁইতা ভাত টো তুমি সে খালা তাৰ লগত
হয় আক বিহুবা দুলাগাজ টেঙা থাকিলে তুমি গাাজ টেঙাও লব পাৰা, হানে গাাজ টেঙাটো বিশেষকে দৰকাৰী দেই একদম।
কাৰণে সেইটো এটা বহুত।
বহুত ভাল অ, আমাৰ মানে সেইটো বনাই বনাই থোৱা যায় যে। মানে সেইটো কাৰণে অ, আমাৰো বনাই তেনেকে আচাৰও বনোৱা যায় আৰু মই তেনেকে টেঙা কৰিও থৈ দিওঁ।
মোৰ মানে আচাৰটোতকেই টেঙাটো মানে ভাল লাগে দিয়া সেইটো অকন হেৰি হৈ থাকে ন।
অ', আচাৰটো মানে অ', আৰু আচাৰটো তোমাৰ টেঙা-টেঙা নালাগে যে অলপো ন। অ', অ, সেইটো কাৰণে।
কে বয়ামত। যদি ভৰাই থোৱাম ধুনীয়া হৈ থাকে। ভাল লাগে সেইটো অ', আৰু সেইটো খালেও মানে পেটৰ কাৰণে বহুত। ভাল।
অ, অ, হয় কিন্তু এই তোমাক, অ', চফা কৰি ৰাখে সেইটো কাৰণে ভাল নহলে হেৰি কৰিব লাগে এই যে থেকেৰা যে। থেকেৰা যে আমি যে বিহুৰ পিছত যে শুকুৱাই ৰাখো হয়, সেই থেকেৰা। আৰু তুমি যদি কি কৰা পানী অলপত অলপ টাইম। তিয়াই থলা। ইয়াত সেইবেলাক মিক্সিত মাৰি। দিলা, মানে মিঠৈ অলপ দিব লাগে আৰু চেনীটো বহুতক অ অপকাৰ কৰে যে হয় সেইটো কাৰণে চেনি নাখায়ে, মিঠৈ দি পেলাই মিক্সিত ধৰি ল উম, অলপ পানী দি থেকেৰা কেইডোখৰ তুমি ধৰি ল অলপ পিচি লৈ পেলে তাৰপিছত তুমি যদি চেকনি দি মানে চেক কি লোৱা পানী অলপ বেছিকে দি, সেই পানীটো খালেও পেত তো বহুত ঠাণ্ডা পৰি থাকে। মানে বাহিৰৰ মানে তোমাৰ তল বস্তুবিলাকতকে সেইটো মানে বেছি ভাল আও অপ
অ, আমি শুকুৱাই থও, শুকুৱাই মানে আমি এনেকে পানীত অ, পানীতো হোৱা নাই কিন্তু আমি সেনেকে দালিত দিয়ে খাওঁ মানে সদায়তো নেমুটো ভাল নালাগে দিয়াচোন। উম, থেকেৰা অ, ভাল নেলাগে সেইকাৰণে আমি মানে এনেকে দালিত দি থাক কেৰা টো খালে সেইটোও ভাল লাগে। উম, এতিয়া মানে যিটো গৰম পৰিছে তোমাৰ মানে নৰ-মানে কি আও সাধাৰণ ভাৱে বনাই ফাইভ
অ, বেছি মানে মছলা বা বেছি হেৰি কৰিলে বেমাৰহে হয় আৰু খাব মন নাযায়। উম, হয় অ।
পানী খাওঁ কওঁতে ভোকটোত
অ, কমিয়ে থাকে অ, পেটটো ভৰিয়ে থাকে হয়নে তোমাৰ খাব মনে নাযায়। অ, ঠাণ্ডা দিনত মানে কি হয় তোমাৰ মচলা বস্তু
খাব মন যায় বা গৰম গৰমে অ', তিয়া গৰমত মানে তোমাৰ বহুত মন নাযায় এতিয়া।
গৰমে গৰমে ভাত টো খাব নোৱাৰা, কিন্তু তোমাৰ পইতা ভাতকিটা ঠাণ্ডা হৈ থাকে যে সেইকিটা খাবলৈ বৰ ভাল লাগে কে ন। অহহ তাৰ পিছত যে টোপনি টো আহে আক ন, ধুনীয়াকে। এহ
ধুনীয়া ন, আৰু সেইটো খালে কিয় জানো মানে টো কৰিটো
অ', মানুহে কয় নিচা লাগে বোলে সেইটো খালে বোলে অ', টোপনি আহি যায় অ', অ', হয় কিন্তু। কিবা এটা আছে চাগ, অ', গুণটো আছে অ', সেইটো কাৰনেটো না আৰাম খায় ন মানুহে। তুমি আও মাংস-ভাত কিটাত টো আৰাম নো পোৱা ন?
তুমি এতিয়া ভেদাই লতা সেইটো তুমি অকল ঝোলেই খাব বনালাগে বৰাব বনাই ধুনীয়াকে তুমি বেচন নিদিও তুমি যদি কি জানা, এনেকে মিক্সিত মাৰি গলা, ম সেইখিনিত তুমি অ, সেই বস্তুখিনি লগত তুমি যদি পিয়াঁজ কুট দিদিলা তাইছত পিঠাগুৰি দিলা কাৰণ আমাটো পিঠাগুৰি থাকে ন?
তেনেকৈ বনাব পাৰি। অ', তেতিয়া মানে বড়া হ'ব আৰু ধুনীয়াকে ন? অ', খাম দিয়া খাম দিয়া, খাই পেলাই তোমাক কম। অ', হ'ব দিয়া। হ'ব দিয়া অ', অ'। অ', হ'ব দিয়া।